কি
এ এনেই ৰৈ আছো বাঁহ গুৰিত। কি কৰিছ? আগ আগফালে এই বাঁহ জোপা তলতে।
অঁ! আমাৰ আকৌ পিছফালে আমাৰ পিছফালে যে আছে সেইকাৰণে পিছফালে বুলিয়ে ভাবিছো।
অ! তাকে বাঁহ আগতে পিছফালে থাকে বুলিহে জানো, আগ
অঁ! আমাৰো বাৰু সেই পিছফালে আছে বাৰু আগফালে আছে বাৰু যোৰহাটতো।
হ'লেও আকৌ ইমান ওচৰত নহয়-নহয়। অ! তহঁতৰ আগফালে আছে যোৰহাটত। যোৰহাটত আছে, বেলেগৰ ঘৰ হে তহঁতৰ আগফালে ন বেলেগৰ ঘৰৰ বাঁহ হে।
সিহঁতৰ ঘৰৰ বাৰু অ অ অ, অ অ অ আহ্।
বহুত।
মই চাহ দিলো মানে সিহঁতক উম উ উ চাহ দিলো দি পেলাই নিজেও খালো উমহ উ উ।
অ অ।
চাই পেলাই আগফালে বহি আছো চাহৰ কাপটো লৈ পেলাই। সেই ভিতৰত মানে কথা পাতি আছে মানুহে। অ মাজে মাজে ঘুটাই ঘুটাই দি আছো।
অ অ অ অ। মই চাহ দিলো সেই দেউতাকে আৰু এই মাম মালিককে। দিলো চাহ অকমান চাহ বাকী আৰু মিঠাই লগত আৰু মিঠাই মানে কি মায়ে সেই ভনীয়েক এ এ এ জীয়েকৰ ঘৰলে এ এ এ এই মিঠাই লৈ লৈছিলে নহয়। খুৰমাই আৰু হেৰিয়ে এ মেৰিগল বিস্কুট লৈ লৈছিলে তাৰ পৰা গাড়ী পৰা নমাবলৈ পাহৰি থাকিলে। তাৰপৰা সেই ফালৰ এই ঘৰলৈকে ঘূৰি আহিলে সেয়াইে খালে।
অ অ অ অহ অহ কথাটো সেইটো।
উম উ উ।
ঘৰতহে খাবলগীয়া আছিলে ঘৰৰ মানুহকেইটাই মানে কপালত নোহোৱা মানুহৰ মুখত যোৱা হেৰিয়ে নাই উম উ উ।
উম উ উ, তাৰ পৰা মেৰিগল পেকেটটো আমাৰটোৱে তই খাবি বুলি থৈ দিলে আৰু ইহ্ হি মেৰিগল। মই মেৰিগল খাই আছো অকল বেলেগ বিস্কুট নাই খোৱা।
অ মেৰিগল খাব লাগে মেৰিগল এনে তাৰমানে ভোক অ অলপতে ভোক লাগি থাকে যে মেৰিগল অকমান তিয়াই পেলাই খালো। খালো অ, মই ভাল পাওঁ মেৰিগল বিস্কুট।
হু উম ছি ই ই।
তাৰপিছতে সেয়া অ উ উ তাৰপিছতে অ অ আহ, বৰশী বাই আছিলে পুখুৰীত মাছ কেইটামান উঠিলে।
বা আ আ বৰশী বালো বৰশীটো বাবলে ইমান মানু্হ আছে লজ্জা নহয়।
অ অ অ, তোক কৈছিলো নেকি এদিন ভিনদেউয়ে বাইছিলে কেইটামান উম উ অ অ অ কেইদিনমান নেবাও অ অ, অঁ অ। কেইদিনমান নুঠাও, নাবাও বুলি কৈছে বোলে কেইদিনমান নেবাঁও আৰু আজি আকৌ মমায়ে ভাত কবলৈ এই আহিব বুলি সেইবিলাক তাৰমানে হেৰি বাই আছিলে।
অ ৰাতিও আহিব আৰু এতিয়া।
অহ অ অ। ৰাতি আহিব চাগে নে দিবগে যাব লাগিব নে নাজানো আৰু সিহঁতে কি কৰিব কৰিব। তাৰপিত সেইটো কাৰণে মানে বাদ কাইলে মানে নাযাওঁ এনেকে কৈছে।
ইহ অ, ইছ এহ খেহ।
এই তাৰমানে যোৱা বছৰত ঢেৰ আছিলে যে মাছ বহুত খিনি। মোৰ মাছ ধৰা সময় হৈছে।
অহ হে ই, ছোৱালীয়ে পাৰিছে বুলি কৈছে নে মোমায়ে?
অ অ পাইছে।
ছি আ এ এ।
এতিয়া হেৰি আহিছে এইবোৰ আমাৰ আমাৰ লগৰ লৰাটোৰ পুতেকটো যে। মোৰ মাহঁতৰ ঘৰৰ এইফালৰ মানুহৰ ঘৰৰ লৰাটো। অ আৰ সি হে তাতে হোষ্টেলত মেচত থাকে তাত হে গহপুৰত। হেৰি ধেৰ পইছা মানুহ এ ল এ দাদাহঁতৰ যে ব তাহাঁতৰ হেৰি তহঁতৰ ল'ৰাটোৰ পঢ়াখনত
অ।
উম আজি এক তাৰিখে উম। এক তাৰিখ কিবা এটা কি দেখে জানো আহিলে মানে ঘৰলে তাৰপিছত আজি ছোৱালী হেৰি পঢ়ুৱাবলৈ আহিছে।
অ ভালে হৈছে।
আগতো সি পঢ়াই থৈ গৈছে নহয়, যোৱাৰ আগত দুদিন থাকিলে সি পঢ়াই প পঢ়াই থৈ গৈছে। কেনেকে পঢ়িবি সেইবোৰো কৈছে।
পুলিচৰ চাকৰি পোৱাটো নাই অহা নেকি?
পুলিচৰ চাকৰি পোৱাটো মাজতে আহিছিলে। হেৰি আমাৰ ঘৰলে আহিলে মাক গামোচা এখন দি ওলাই দি ওলাই গৈছে।
উম দেখিছিলো।
অ সেই তেতিয়া আহিছিলে তাৰপিছতে মাকে সেই মাতি দিম বুলি কৈছিলে কিবা বুদ্ধি কৰি পেলাই বোলে এপ্লিকেশন গৈ পেলাই বোলে মাতি দিব লাগিব, তাইৰ ঘৰলে আহো আহো লাগিছে, মাটি ৰুবলৈ আহিবলে মন গৈছে হেনো।
ইয়া ইছৰ!
তাৰপৰা আহিবলৈ নাপালে নেকি মাতিৰিবলৈ, এতিয়া মানে তাৰহেনো খুব মনত ষ্টেটাচত যিখন দিছে ঘৰখনলৈ মনত পৰিছে খেতি-বাতি লে মনত পৰিছে, যেনেকে তাৰমানে লিখে ছোৱালী বিলাকে যেনেকে ঘৰৰ মনত পৰি লিখি থাকে সেই তেনেকে লিখি থাকে। ই ইমান হাঁহি নহয়। অ তেনেকুৱা কথা অ ঘ বহুত দিন কাৰো মাত ধেকি ওচৰ পৰা ধেকি কাকো এনেকে দেখা নাই অ তাম সে কি আমুকক দেখা নাই, তামুকক দেখা নাই, ওচৰ পৰা কাকো লগ পোৱা দেখিবলৈ বহুত দিন দেখিবলৈ পোৱা নাই
উম সঁচাকেও তাৰ মনতো পৰে।
মনত পৰা হয় অ সেইটোৱে। পৰে মানে সেই মনত পৰা ভাৱটো মানে ছোৱালী বিলাকে তেনেকে প্ৰকাশ সি তেনেকে প্ৰকাশ কৰি থাকে।
অ তেনেকে লাভো
অ লাভ লাগে থাকে তেনেকে নকয়, ঘৰৰে মনত পৰিছে বুলি দিব আৰু লাগিলে। এইবিলাক একো নিদিয়ে। বহুত দিন কথা পাতিবলৈ পোৱা নাই এনে এনেকে নিদিয়ে নহয়, বহুত দিন দেখা নাই
সেইবুলি নিদিব তাতে গোটেইখিনি সোমাই থাকে আৰু থহিয়ে নিদিয়ে আৰু মতা ল'ৰাবোৰে।
ই একে ফহিয় দিছে মাকে হেনো মাটি ৰুবলে আহি আহিবলে মন গৈছে সেইটো কাৰণে আউ পানী নাই নো গা হ'লে পোৱা নাই।
অ এতিয়া পালে এতিয়া হৈছে নাই বাৰু পানী?
নো এতিয়া বৰষুণ দিলে চাগে।
দিলে চাগে এইফালে নিদিয়া হাল নহয় সেইফালে দিছে চাগে।
উম।
এইবিলাক ইমান দিছিলে ন মাজত সেইকাৰণেহে সেইফালে নিদিয়া হৈছিলে সে পায়। অ সেইফালে দিছে চাগে। উম মৰিগাঁও নে নগাঁও?
মৰিগাঁও নেকি, মৰিগাঁও হ'ব পাৰে। তাৰপিছতে আকৌ, আমাৰ ঘৰত কৈছে, মাৰ আগত কৈছে হেৰি মই এখন মাছত কৰিহে ভাল পাইছিলো, মই এইবোৰ অকোনো ভাল পোৱা নাই। অকল, হেনো ভাল। য়া, নাই সি, সেইবোৰ কৰি পেলাই, পুলিচৰ চাকৰি কাৰণে ট্ৰেইনিঙত বৰ কষ্ট। হয়, নহয়, একে চোছৰি চোছৰি ক, ৰছিত বগাবলে দিয়ে, কিবা-কিবি, আৰু কেন কোনোবা এটাই যদি কিবা গলটিত ভুল এটা কৰে, নহয়। পানিচমেন্ট দিয়ে নহয়, কিবা তাৰ মানে হেৰি, বোলে ফোন যেনিবা চাবলৈ নিদিয়েই। সটো সময়ত যেনিবা, কোনোবাটো মনে, মনে ফোনটো চাই দিলে, সেইটো ভুল হ'ল নহয়, তা অপৰাধ যে হ'ল। সেই গোটেই ইউনিট টো, যিমান আছিলে চবেই সেই অপৰাধটো মানে, মোৰপাতি ল'ব লাগিব, পানি ন, তো ল'ব লাগিব, সেই তেনেকুৱা, এয়াত অ, এটা ভুল কৰিলে বোলে, গোটেই সোপাই পানিছমেণ্ট ল'ব লাগে, তাৰা সেইটো মানে যিটোৱে পানিছমেন্ট পাবলগীয়া, জা ত, হয় নহয়,, তাৰ মনতো বেয়া লাগি থাকিব নহয়, সি সেইটো কাম কেতিয়াও নকৰে আৰু, এইবোৰলৈ দুখ লাগে যে।
অ,
সেই, তেনেকুৱা।
উম, সেই গোটেই গ্ৰুপটোৱে মানে, পাব আৰু পালিছমেণ্ট।
সেই খিনি আৰু বোলে চ, পোন্ধৰটা আছে যেনিবা ল'ৰা, সেই পোন্ধৰটাই কৰিব লাগিব, তহৰ আজি এইটো পান গোট সোপাকে কৰিবলৈ দিব, তেনেকুৱা কথা নহয়, তাৰ হেৰি হ এই ইংৰাজী পঢ়োৱা ছাৰ জন যে, সেহেঁতৰ ঘৰতো হেনো, সি গৈছিলে‌ ৰেলোৱা মই এইবোৰ অকনো কবলৈ মন যায় নাই, মই মাছতৰ টোহে ভাল পাইছিলো, মই এইবোৰ গো কৰিবলে মোৰ মনে যোৱা নাই, অকনো ভাল বনাই দি কৈছিলে হেনো, তাৰপিছত সেই চাৰে হেনো ক'লে, নোপায় ন কবি আকৌ তই চৰকাৰী, চাকৰিতো চবে জানো হেৰি, কপালত থাকে,, তই যে আকৌ পাইছ। যিটো কৈছে ভালকে থাকিবি, এইবোৰ কথা নকবি। এইবোৰ কথা ক'ব নাপায় নহয়, এনেকে কৈছে। সিনো এইবোৰ ইণ্টাৰভিউ মাৰি থাকিব পিছত, মানে যদি পাই যাওঁ, বোলে মই সেইবোৰ মাচত থৈ পেলাই, সেনেকে কৈছে। কিন্তু এ, এটা আজিকালি আকৌ, এটা চাকৰি পোৱা পিছত বেলেগ এটা কৰিবলৈ নিদিয়ে নহয়, ইন্টাৰভিউ মাৰিবলৈ।
অ, নিদিয়া নেকি?
নিদিয়ে ব, পাই এনেকে বৰ বেছি নিদিয়ে আৰু কিছুমানে যে আগতে এল, পিত সোমাই লয়। এই টেতৰ পৰক্ষা দি এল, পিত, পাই লয়। পাই পেলাই লাহে, লাহে, এমে ত দিয়ে, হাই দি, এনেকে গৈ থাকে।
অ,
এতিয়া আজিকালি জাননে, যিটোত দিয়ে সেইটোয়ে ক'ব পাৰিব লাগিব। নহ'লে ইমান খেলি- মেলি হয়, নহয় চাকৰিটো পোৱাৰ পিছত।
অ, ন, সেমেলি হ'ব ন, আৰু পুৱাই পাই থাকিব।
অ, তাৰ পিছত আকৌ এইটো পাই নহয়, এলপি স্কুলৰ পৰা অ
অ, পাব অ, তে সেই তেনেকুৱা হয়, আকৌ এল, পি, স্কুল পৰা ওলাই গুচি যাব, আকৌ পস্তুটো আকৌ খালী হৈ থাকিব, তাৰপাছত আকৌ ক, পে আনি ভৰাব। এ, জাকে তাকে ভৰাবও নোৱাৰে, সেইটো কাৰণে আকৌ হেতাৰ পৰা লগাই থাকিব, পোন্ধৰ বিছটা মানে।
উম,
হয়, নে
উম
সেই তেনেকুৱা হয় চৰকাৰে নিজৰ মতে মানে মানুহবোৰ বেনেজ কৰি থাকিবলৈ নোৱাৰা হয়। খেলি মেলি লগাই থব
উম
সেনেকুৱা তাৰপিছত সেইহে আও তাৰ গতিতো। কোনে চফা কৰিব পাৰে আমনি পাইছে। এদিন আকৌ পোচাক যিবোৰ পিন্ধিবলে আছে তাৰওচৰত দি থয় আকৌ পুৰণা পুৰণা কেতিয়াবা আৰু সুত মুচ হোৱা নিচিনা আমি মায়ে মই ই চবতকে সি ভাল তাৰ তাৰ মানে সি তাকে লিদাৰ পাতি থৈছে। সিয়ে মেনেজ মেন কৰে মানে গোটেই সোপা গোটই খানা পিনা হোৱা লাখ টকা দেৰ লাখ দুই লাখ তেনেকে তাৰ হাঁততে সোমাই। এনেকে হেৰি কৰি পেলাই থয় তোমাৰ সিয়ে মেনেজ কৰে সেইবোৰ কৰে মানে সি চাইন্সত পঢ়া যে -
অ ভালো পায় তাক পতককে মানুহৰো আপোন হৈ যায় যে সি
অ চ লিডাৰ সিয়ে সি তাৰ ওচৰত মানে সেইবোৰ এনেকে হোষ্টেল মেনেজমেন্ট তেনেকে কৰে যে আমাৰ কলেজ বিলাকৰ তেনেকে তাৰ ওচৰতে পইচা থয় গোটেই লাখ কৰা তাৰ ওচৰতে সোমাই সিয়ে মানে চব আকৌ খম বজাৰ কৰিব হেৰি কৰিব তেনেকুৱা। তথাপিও তাৰমানে ইমান খিনি তাৰ পাতা পাইও তাৰমানে সি সেইবোৰত থাকিবলৈ মন নাযায়।
মন নাজানা উম তাৰমানে এইটো চাকৰি কৰিলে ইয়াত গাঁওৰ মানুহ খিনি পাই থাকিব মানুহ খিনিৰ ওচৰত থাকিব সি মাকক বহুত ভাল পায়।
অ মাকে সেইদিনাখন আমাৰ ঘৰলে আহিছে গাখীৰ অকণ অ গাখীৰ অকন বিচাৰি আহিছে অ এই মনাইক মাতি দিম বোলে মই বোলোঁ গৈছেহে মায়ে গৈছে সেইনাখন গছেহে সি ইমান খো পথা পায় মানে নহয় কিবা এটা কৰি পেলাই বোলে চুটি লব বোলে মাতি দিম বোলে কিবা এটা বুধি কৰি সেই বুলি কৈছে। আৰু বুলে সি বুলে আহো আহো কৰি আছে বোলে মাতিবলে মন গৈছে আ বোলো ল'ৰা হতা মাত বলৈ মন কৰি পেলাই আহ ছুটি লৈপেলাই আহানে সেনেকে কৈছে
হে হে হে কম নহয় সি মাকো কম নহয় সিও কম নহয়।
উম
উম
তাকেহে
তেল যে আমাৰ ইয়াত বৰষুণ দি আছে মিহি মিহিকে
অ বৰষুণ ইয়াতো দিছে অকন অকন
ৰিছে এই বাহজোপাৰ তলত আছো যে সেইকাৰণে হেৰি হৈ আছে বৰষুণ নাই পৰা এটোপালো
এতিয়াতো ঘৰলে যাব হৈছে আৰু
ভাল হৈ যাব কৈছে একো নহয় একো নহয় বাইদেউহতৰ ঘৰতো থব নহয় বাইদউ হতৰ ঘৰ আমাৰ ঘৰৰ মাজৰ খিনিতহে আছে।
অ অ
উম
তাৰ পিছত আজি ভাত পানী কি হব?
ভাত পানী কি হ'ব জানো আমাৰ এই ব্ৰইলাৰ আনো আনো কৰি আছিলে ব্ৰইলাৰ মই নাখাওঁ যা বোলো মই মৰিবলে
অ অ
ব্ৰইলাৰ খালে ভাল জানো?
এ ব্ৰইলাৰ খালে ভাল নহয় অ। হয় নহয় লোকেল মুৰ্গীকে জোল চোল খাব লাগে‌।
উম চাব লাগিব এদিন এটা।
উম, হ'ব দে মই সেই যাও চাই চাহকন খাই আছো কাপোৰ কেইটা হেৰি অ' কি কাপটো থৈ আহোগে।
অঁ।
হ'ব উম।
উম।